হেল্ল'।
আহ, ভালনে তোমাৰ
অহ, ভালেই।
অ, শুনিছ
তোমাৰ। শুনি আছো। তোমাৰ ভাল? হেল্ল। শুনিচানে?
অ শুনি আছো দিয়া।
আহ, তোমাৰ খবৰ খাতি ভাল। শুনিছানে? অ মাত শুধিবা গো হো অ, মাত সুধিবা শুনা পোৱা নাই যে নাই শুনা পোৱা নাছিলো এতিয়া পাইছো দিয়া। পাইছো পাইছো অ আহ এই চাহ ভাত খালো এতিয়া দুপৰীয়া সময়ত আৰু ভাতকে খাই দিলো নাই, নাই, তুমি কি দি খালাভাত। তোমাৰ মাতটো শুনা নাই অহ, আৰু আৰু, আৰু
তাৰ পিছত ভাজিলে পচলা, তাৰ পি মৰিচা শাক
পচলাটো কেনে-কেনেকে বনায় পচলাটো? কেনেকে বনায়?
এই অহ কলপচলাটোৰ মাজৰ মানে ওপৰৰ খিনি অঁতৰাই মাজৰ কোমল অংশটো যে
ওপৰখিনি মানে বুজা নাই।
ওপৰৰখিনি মানে এতিয়া কলগছডাল ওপৰৰ অ, গা গছটো যে। ভিতৰত মানে যোনখিনি জেগাৰ পা বগা হয়, যোনখিনি জগা খিনি বা বগা বগা নিচিনাকে এডাল ওলাই যে। তুমি বৈষা অতৰাই অতৰাই গৈ থাকিলা চাবাচোন বগাকে ওলাই ওলাই গৈ থাকে। মাজৰখিনি মাজ জৰখিনি যে কোমল হয়। অহ, সেইখিনি, সেইখিনি ধুনীয়াকে কুটি মিহিকে কুটি তাৰ পিছত সানি নিমখ হালধি সানি তাতে মানে অলপ সাৰ অকণো সানি দিব লাগে দেই। কলগছৰে সাৰ অ', সাৰ অ'।
হয় তোমাৰ মাতটো শুনা নাই। মই মাতটো শুনা নাই হয়। তোমাৰ মাতটো শুনা নাই।
এতিয়া
হয়, হয় শুনিছো।
অহ, তুমি কিহে খালা?
মই তোমাৰ এ হেৰি খালোঁ অ'। পানীলাও ভাজি আছিলে।
অহ।
আৰু তিয়হৰ চালাদ অলপ কৰি ল'লো মোৰ কাৰণে মাহটো নেখায় মই খাওঁ তেনেকে কৰি লৈ তেনেকে খালো গৰমত কিনো খাবা আৰু মাছ মাংস।
অ', দালি বাৰু এ টুকুৰা টুকুৰি কৰি দিছিলে। ভাল লাগে তেনেকে খাই।
ভাল লাগে, ভাল লাগে, বহুত
অ', মানে গৰম যে। তাক বৰষুণ পৰা নাই নেকি ইফালে?
উম। এইফালে বৰষুণ তেনেকে বৰষুণ অহা নাই কিন্তু অহ, তোমাৰ দুপৰীয়া তিনিমান বজাত আহিছিলে অলপ। মানে ইমান জোৰকেও নহয় অলপমান পৰি পেলাই আকৌ নাইকিয়া হৈ গ'ল।
অ ন আমাৰ এফালে অকনমান অকনমান মানে এ জোৰকে পৰিলে দেই।
অ' মানে তোমাৰ বৰষুণ মানে কেনেকুৱা এনেকুৱা বৰষুণ বতাহ মাৰিলে অলপ বৰষুণ পৰিলে
অ এ সেইটোৱে ভাল দিয়া বেছ কে বৰষুণ পৰিলে থাকিলে বেয়া নহয়।
উম এই মানে বতাহে মানে লৈ গুচি গ'ল বৰষুণটো
অ বতাহতটো মাৰি দিলে কাৰণে অলপ ঘৰ চৰ বিলাকত চচ বতাহ বিলাক সোমাই চেচা হৈ গ'ল ৰুম বিলাকত ভাল হ'ল এতিয়া অলপ এতিয়া বি এ এতিয়া এতিয়া হাৱাতো ঠাণ্ডা ঠাণ্ডা আহিছে
আহ হয় দিয়া
বাকী শুই আছা নেকি
অ আছো ইয়াতে মানে এ শুবৰ ইমান গৰমত শুবও নোৱাৰি দিয়াচোন
অ
এ অকমান বহি কৰি অকমান মে কিতাপখনকে চাই আছিলো
অ শ সে মানে শই শুলো দিয়া মই শো অকমান
অ
বৰষুণ পৰিলে বৰষুণতো পোতে বেছি ভাল লাগিলে খুই মানে ঠাণ্ডা ঠাণ্ডা হ'ল যে ঠাণ্ডা হয় তাম এতিয়া শুই উঠি আহিছো
হয় হয়
অ পহি আহি এতিয়া আকৌ মানে যাওঁ আৰু পঢ়িম আৰু এতিয়া ময়ো
উম হয় কতো যোৱা নাই ফুৰিব ফুৰিবলৈ
ফুৰিব মানে এ যাম যাম সেইদিনাখন গৈ আহিছো
কলৈ
উম আজি তিনিদিন মান হল এ ভ হেৰি জেঠাই এটাৰ ঘৰত থাকি আহিছো
অ ক'ত আ ক'ত আছিলে ঘৰ
ঘৰ এফালে হেৰি শিৱসাগৰৰ ফালে আাছিলে
অ আচ্ছা ৰংঘৰ কাৰেংঘ চালানে নাই
ন মানে সেনে সেয়া চাব নাপালো মই কিবা এটা কাৰণত গৈছিলো
অ অ
মানে জেঠাই বেমাৰ হৈ আছে তাকে এই খবৰ লব গৈছিলো ইমান তেনেকে চাবলৈ নহল
অ অ অ মানে এনে আগে পিছেও জনাই নেকি
আগে পিছে গৈছো ভাল লাগে চাই
কেতিয়াও চোৱা নাই কি উম উম মই তোমাৰ বহুত সৰুতে গৈছিলো ইমান মনত নাই
অ এ আহা যোৱা হবলৈ মানে মানে হেৰি হয় দিয়াচোন অসুবিধা হয়।
উম আগতে বহুত অসুবিধা হৈছিলে। এতিয়া বাৰু ভালেই ৰেল গাড়ীও
অ এ তেওঁ মানে তুমি ইমান সময় বহি যা বহি যাব নোৱাৰা অশান্তি লাগে ন। অ
উম।
বাকী এটা ব পঢ়ি আহ চাৰিদিন হ'ল।
অ' অ'।
আহোতে যাওঁতে এদিন লাগে নহয় সময়।
হয় লাগে লাগে হয় হয় অ'।
বাকী তুমি ক'তো যোৱা নাই নেকি?
মই নাই, মই তোমাৰ এয়া পৰীক্ষাৰ পিছত যামহে চাগে।
অ', সেইদিনাখন যে কৰবাৰ হেৰি পাহাৰীয়া জেগাৰ নিচিনা ফটো পাইছিলো তোমাৰ ক'ত ক'ত উঠিছিলা?
তেনে হেৰি এয়া তোমাৰ এই জেগাডোখৰ নাম কি আছিলে মনত এইটো কাৰ্বি আংলৰ চাই মানে অলপ পাহাৰৰ জেগাত গৈছিলো।
অ', সেইফালে গৈ এইফালে বহুত ধুনীয়া ধুনীয়া জেগা আছে দিয়া।
এইফালে এয়া তোমাৰ জুৰি যি চেঁচা চেঁচা পানী চেঁচা পানী বহুত। মানে একে বৰ বঢ়িয়া লাগে দেই আৰু বহুত গৰম আছিলে ন' তেতিয়া।
অহ।
মানে ৰ'দটো মাজতে বহুত টেক টেকীয়াকে ওলাইছিলে যে।
অ', অ', তেতিয়াই গৈছিলা।
তেতিয়া গৈছিলো এ গৈ পেলাই পৰি পৰি ভৰি ছাল, ছাল তাল ছিগি আহিছিল।
উম, হেৰি যে আমাৰ যে পাহাৰত মানে পাহাৰত উঠা অভ্যাস নাই যে আমাৰ।
তাতে, তাতে তোমাৰ মানে জুৰি বিলাকৰ শিল বিলাক তোমাৰ পিছল থাকে যে। পেলাই পৰি থাকে অহ, তাত অহ, তাতে মই গছকটো মাৰিলো একদম মানে সুচৰি গ'লো এতিয়া হাতে হাতটো চাল গ'ল ভইটো অলপ চাল গ'ল। উম, বহুত ভাল উম, বহুত আৰু বহুত মানুহ হয়তো। তাতে তোমাৰ তুমি যদি যোৱা ডেইলি, ডেইলি তুমি তাত এ অ', এশ পঞ্চাছ অ', পঞ্চাশ জন এশজন মানুহ তেনেকে পাবায়।
অ', এই ইমান মানুহ নোহোৱা জেগাতো যাব নালাগে দেই ভয় মানে এইবিলাক জেগাত চাব নালাগে হাতী চাতি ওলাই ন' বাঘ চাঘ ওলাই এইবিলাকত। জংঘল জেগা যেতিয়া।
জংঘল জেগা তাতে মানে আৰু মানুহবোৰো ক'ব নোৱাৰি ন' কেনেকুৱা, কেনেকুৱা। অ', তাৰপিছত তোমাৰ মানে কি হ'ল এয়া আৰু এটা জেগাত মানে এইকিনতে মানে পৰীক্ষাৰ পিছত যাম গৰমৰ বন্ধত
অঁ
যাও কিফালে যোৱা মানে অকমান মানে আলোচনা এটা কৰি আছো আি চবি
অ দও
কি কৈছা কল্পনা কৰিছো তাকে এতিয়া কি হয় গৈ পইচাই দেখা পোৱা আৰু পইচা যদি হয় যাম
এনেককাুৱা হেৰি যাব পাৰে নহয় তোমালোকৰ এইিলাক বাইকত যাব পাৰে লগৰ বিলাকত বাইকত নাই জানো বাইক বিলাকত যায়তো আজিকালি
এতিয়া বাইকত যাবলৈ এতিয়া ঘৰৰ পৰা তোমাৰ মানে মাক বাপেকে দিবও লাগিব হয়
অ সেইটোতো হয় কি যায় দিয়া আজিকালি বনে ঘ ফুৰে
তোমাৰাইক লৈ পেলাই মানে আৰু সেইটো আমি যাওঁ লগৰসভাৰ লগত তোমাৰ
অ তুমি দুদিন দুদিনকে যাব লাগিব
তাতে মানে তোমাৰ সেইফালে গাহ চাই মানে গাড়ীত যোৱাত বাইকত গলে বেছি ভাল চেঁচা বতাহটা লাগে যে
আৰু হেৰি সেইফালে অলপ মানে চৰাপঞ্জী ফালে মানুহ থাকে কিন্তু ডাউকি ফালে মানুহ নাথাকে দেই আধাতে আধা ফালে আধাটো নাই মানুহ নাইকিয়া হৈ যায় মানে হেৰি অলপ জংঘলটো বেছি হয় চিত চাত মানুহ অ মহয় নহয় ডাউক পাবলৈ তোমাৰ বহুত দূৰ থাকে তেনেকুৱাতে মানে হেৰি হেৰি নহয় মানে মানুহ চি্সাত নাথাকে তুমি হেৰি সেইখিনি পৰা নাই আৰু নেকি আমি কৰ'বাত বেলেগহে গৈ আছো
অ হয় দিয়া হ দিয়া
তাৰ পিছত ডাউকী ডাউকি পোৱাৰ পিছত তোমাৰ এনেকুৱা মানুহ নদীত এনেকুৱা গা ধুই থাকে
হয় হয়
তেতিয়া হৰিব আমি এশ মানৰ ক'ৰ পৰা আহিলে
হয় পানীতটো বহুত চাফা মই মানে ভিডিঅ' এটা পাইছিলো
আহ গৈছিলো গৈছিলো
পানীতটো বহুত চাফা হয়
আহিবই মন নাযাব মমান ধুনীয়া আৰু অলপ মাছ বিলাক অ গৈছিলো
অ কেতিয়া মাৰ কেতিয়া গৈছিলা বা